হেল্ল'।
অঁ' শুনা পাইছ?
অঁ' শুনা পাইছো শুনা পাইছো। কি কৰি আছে বন্ধু?
এ আছো এনেই শুই আছিলো। তুমি?
উমঁ', মইয়ো শুই এ আছিলো, আৰাম কৰি আছিলো।
উম। আহ' কি খবৰ কেনেকুৱা তোমাৰ?
খবৰ ভালে। ভাত খাৱা হ'ল?
অঁ' হ, তোমাৰ‌?
উমঁ' মোৰো হ'ল এ।
অঁ' কি খাইছা?
এ মাংস ভাত বনাইছিলো মাংস ভাত খাইছো।
অঁ' মইয়ো মইয়ো মইয়ো কি কয় মাংস ভাতে বনাইছো।
অঁ। মাংস ভাত খালে?
অঁ' দিনটো কেনে গ'ল তোমাৰ?
দিনটো ঠিকে আজি মানে ঠিকে আছিল মানে ইমান বিয়া নাছিল ঠিক ঠাকে আছিল আ-আজি দিন মানে ইমান ঠিকো নহয় ইমান ইমান ভালো নাই ইমান বিয়া নহয় ঠিকে ঠিক-ঠাকে আছিল আৰু।
হয় হয়, মোৰো আজি মানে সাততা উঠি উঠিছো আৰু অলপমান অঁ' অলপ ফুৰি ফুৰিব গৈছিলো অলপ ফুৰিব আহি কিনে আৰু অলপ চাহ-টাহ খায় অঁ' মানে অঁ' অলপ খেলিব গৈছিলো, আহি কিনে অলপ আহ' গা-পা ধুই খেলিব আহি কেনি গা-পা ধুই মানে উমঁ' অলপ ভাত-চাত খাই অলপ ৰেষ্ট লৈ ক্ৰিকেট খেলিব গৈছিলো। আহি কিনে অলপমান মানে টিউচন আছিল টিউচনৰ পৰা অঁ' ছুটি হ'ল আহ' তাৰপিছত কিবা ফল-মূল খাই জিমত গৈছিলো। আৰু ইমান বৰষুণ আৰু চলি গৈছিলো, পোৱা নাই। ইমান বিষাই আছে এতিয়া ভৰিটো। মানে উঠাব পৰা নাই, ইমান বিষাই হৈ যাব আৰু এতিয়া অলপ মান ভাত চাত খাই তোমাক কল কৰিছো, কি কৰি আছা তুমি?
উম, মৰ ঠিক আছোৰ দিনটো মানে বেছি ভাল নাছিলাৰ মানে। এইটো ৰাতিপুৱা উঠি চাহ খাই পেলা মানে অলপ কামবোৰ আছিল, কামবোৰ শেষ কৰি অৰ কামবোৰ আছিল মানে শেষ হোৱা নাই পুৰা। কাম্বোৰ মান কাম্বোৰ আছে এসোপা, মানে ত বৰষুণ দিলে ন। বৰষুণ দিয়াতে কামবোৰ চব থাকিল আৰু ঠাণ্ডা হৈ গল আৰু কামবোৰ চব। মানে আজি কাম্বৰ বৰষুণ দিয় কাম্বৰে হোৱা নাই আৰু।
হয় হয়।
সেইটোৱে মানে আৰু, আৰু তোমাৰ খবৰ কেনেকােৱা আছে?
ভালেই মানে, ইমান বেয়াও নহয় ভালো নহয় তোমাৰ?
মানে সমানে। খবৰ বিলাক, ঠিক ভাগে চলি আছে চব খবৰ বিলাক। অ', মই ভাবিছো মানে তোমাৰ যেনেকে তুমি চাই আছে মানুহ বিলাক আ-আগতে যেনেকে গাঁৱত থাকি আছে এতিয়া তোমাৰ চহৰ বহৰ বিলাকত আহি আছে। মানে তুমি কি ভাবা মানে? আহ, চহৰত থাকিলে বেি সুবিধা পায় না গাঁৱত থাকিলে বেছি সুবিধা পায় আজিকালি?
আজিকালি মানে এ-এ এটা হৈছে কি কি হৈছে জানা? মানে গাঁৱত থাকি তোমাৰ বহুত ভাল হয় মানে। তুমি কিবাও কৰিব পাৰা, তোমাৰ বহুত আনলিমিটেড স্পেচ আছে। তুমি কিবা কব পাৰা, তোমাৰ অক্সিজেনটো ভাল হয়। আৰু তোমাৰ এইটো বিলাক ভাল হয়। আৰু চেহেৰ, চিটিত থাই কিনে একো লাভ নহয়। আৰু তোমাৰ লিমিটড স্পেছ হয়, এইখিনি তোমাৰ খেলবা লাগব, স্পেচত কৰিব লাগিব। মানে ইমান জেগাতে আৰু কি ক মানে মানে লাইফটো ভাল ন। গাঁৱত তাৰমানে তোমাৰ কি কিবাও কৰব পাৰা তুমি গাঁৱত। ইমান ইমান একো নাই মানে চহৰত। মানে বেছি ভাল কিন্তু গাও। তুমি গাঁৱত কিবা পুখুৰীৰ গা ধোৱা যাবা পাৰা পুখুৰীত গা ধোৱা যাবা পাৰা। তেনেকুৱা নহয় না, ক'ত পুখুৰী অক্সিজেনে ভালকে নাপায়। ইমান গাছ বিলাকে নাই তেতিয়া গাও বিলাক বহুত ভাল। তোমাৰ লগত খেত আছে এনেকুৱা এনেকুৱা হয়। তাতে মানে বহুত ভাল ইমান ফোন চোন নাই ইমান, আজিকালিতো হৈ গৈছে গাঁৱতো ফোন মানে এইটোয়ে আৰু তুমি, তুমি কি ভাবা?
এইটো মানে মইও ভাবো তুমি যি কৈছা মানে। চহৰবোৰ কি হয় আজিকালি মানে চহৰবোৰৰ চব বস্তু স্পিডত যায় আছে তুমি যেনেকা অ', ইয়াতে মানে বিলডিং বিল্ডিং আছে মানে চব জেগা সৰু সৰু হৈ যায় মানে। গাঁওবোৰ কি হয় মানে খোলা খোলা একদম খোলা এৰিয়াখন থাকে মানে। হাৱ-হাৱাইও আহে চব ভাল লাগে আৰু বতৰ বিলাকো ভাল লাগে। একদম খোলা খোলা, মান মানে জাগাবিলাক ডাঙৰ ডাঙৰ দেখা পোৱা আৰু। এতিয়া চহৰবোৰত গৈ সৰুকে এটা ৰুম লৈ পেলাই ইয়াতে থকা হয়, ইয়াতে খোৱা হয়, ইয়াতে শোৱা হয় ইমা সৰু জেগাত। গাঁওৰ বতৰতো তুমি এতিয়া ইমান ডাঙৰ-ডাঙৰ জাগা থাকে, ইমান ভাল-ভাল জাগা থাকে। সুন্দৰ-সুন্দৰ জাগা থাকে, মানে মনে নালাগে আৰু গাঁৱৰ পৰা আহিব কাৰণে হাৱাবোৰো ভাল থাকে। আৰু আছে গাঁৱত মানে ত খোৱা বস্তু বিলাক চব ভাল থাকে। গাঁৱতো মানে খেতি কৰি খায় ন চবে। খেতিবিলাক কৰি পেলাই খাৱাত মানে এনতে-এনতে এইটো নিজৰ ঘৰতে খুৱাই। ততো তুমি জানে কি মানে নিজৰ খেতিৰে হয় যদি ভালে হ'ব। তাৰমানে খাৱাবিলাকো ভাল হয়, খোৱা বস্তু বিলাকো ভাল হয়। এনেকা মানে তোমাৰ এইটো গাঁৱৰতো মানে খোৱাবোৰও ভাল হয়, চহৰত তুমি এতিয়া চোৱা আজিকালি কি কি মিলা হৈ আছিল তোমাৰ। কেমিকেল মিলাই আছে, কি মিলাই আছে, পনীৰত মিলাই আছে, গাখীৰো মিলাই আছে। মই সিটোদিনা গাখীৰ আনিম এটা, গাখীৰ ম‌ই ব‌ইল কৰিছোঁ। গাখীৰ ব‌ইল কৰাটো গাখীৰ নিচ দেখা পাইছে, লেকিন তেজ কৰাত ফাটি গ'ল আৰু মানে তেচখন ফাটি গ'ল। তেচটো ফা হ'ল লেকিন দেখা পোৱা যে একদম গাখীৰ তেনেকা আৰু। কি মিলাই আছে, কি মিলাই আছে, কি কেমিকেল নাজানো একো গমেই নাপাওঁ। এ এনেকা হৈছে আজিকালি। মানে আগৰ টাইমত কি আছিল আ এ এতিয়া গাঁৱত যাই চোৱা তুমি গাঁৱতো মানে গা গাখীৰৰ মানে তুমি ডাইৰেক্ট গুৰুৰ পৰা পাব আৰু গুৰু মানে তুমি ডাইৰেক্ট আহ কোৱা মানে গাখীৰ লাগে সিহঁতে দি দিব আৰু কিমান বাচন পৰা যতে। নহ'লে তুমি নিজৰ গৰুৰ পৰা ঘৰত আছে ঘৰ নি ঘৰৰ পৰাই লৈ লোৱা একদম ফ্ৰেছ আৰু। তুমি যোন ভাল হয় ফ্ৰেছ হৈ ডাইৰেক্ট ফ্ৰেছ বুজি পাই আছা তুমি। আহ তুমি কি খাইছ চব ফ্ৰেছ থাকে গাঁৱত মানে যি বস্তু খোৱা তুমি ফ্ৰেছ তুমি মানে গম পাৱ মানে অ ভালকে বনাইছা। এ তোমাৰ যেনে তুমি বেলেগ পৰা আনিলোঁ। যেনেকা তুমি কিবা চব্জি লাগাই বেলেগ নালাগাই তুমি বেলেগেতো পৰা আহি চব্জি লৈ লয়। মাৰ কাত একটা চব্জি ন বেলেগ কাত আছে মই ল'বা গ'ল এনেকা বদলি কৰিব পাৰোঁ চব্জি খোনো। এনেকুৱা কি মানে গাঁওবোৰৰ এক তুমি চা গাঁওবিলাকত চবে চবকে চিনি পায়। দূৰ-দূৰ চবে চিনি পায় অ এইটো ইয়াৰ ল'ৰা না ইয়াৰ ল'ৰা এনেকা কৈ পেলাই। এইটো চোৱা গ'ল চবেই নিজৰ কামবিলাকতে ব্যস্ত। তুমি নিজৰ ঘৰৰ চাইডত থকাবিলাকৰে নামটো নাজানিব এনেকা থাকে আৰু। চহৰ ভৈৰৱাল মানে তুমি দহ বছৰ থাকি লবা তুমি সেইটো বিল্ডিংতে। কিন্তু মোৰ চাইড কৰি থাকে তাক কোনে নাজানে আৰু এনেকা। কামবোৰ লগত চবে বস্ত হৈ যায়। কি হৈ আছে অ ঘৰত কি তাৰ নাম কি হয় কি হৈ আছে তাৰ কি কলম একো নাজানেই আৰু কোনেও।
উম! মানে-মানে তুমি যেনেকুৱা কৈছা এনেকুৱা ইমান মিলাবত হয়। এ কি-কি মিলাই কি মানে এনেকুৱা এইটোৱেই মানে সেই-সেইকাৰণে মোক চিটিটো ভাল লাগে মানে। ভা এনেকুৱা মানে তুমি গাঁৱত একো কৰিব পাৰা, এ কিবাও কৰিবা পাৰা তুমি। তোমাৰ খেলিব কাৰণে এনেই স্পেচ আছে। খাব কাৰণে গাখীৰ, পনীৰ চব পিয়ৰ পাবা। আৰু এতিয়া ইমান মিলাৱত কি কি কি ইমান কেমিকেলৰে দি বনাইছে? কি আৰু বতাহ-চতাহ ইমান ভাল, মৌচম আৰু উম! হুম আৰু বতৰটো ইমান ভাল। মানে পুৰা ঠাণ্ডা জাগা আৰু তোমাক এইকেইটাই কৈছা তোমাৰ এনেকুৱা-এনেকুৱা। মানে, অ চহৰত চহৰতকে বেছি ভাল গাওঁ হয়। কিবাও হোৱা মানে আৰু ঠাণ্ডা জোগা। চহৰত ইমান গৰম, কোনবা কোন মতলব নহয়, চবৰ নিজৰ নিজৰ ব্যস্ত আছে। কোনোবা আহিলে ইমান ট্ৰেফিক হৈ যায়। এ এটা সৰু সৰু জাগাত ইমান, ইমান বিলাক চাব লাগিব। আৰু ইমান নিমন্ত স্পেচ মানে অলপ ভাল নালাগে গাঁৱত থাকা কিমান আনলিমিটেড স্পেচ পাবা কিবাও কৰিব পাৰিবা। সেটোয়ে আৰু কি গ'ল তোমাৰ। তুমি কি কোৱা? কিবা পাই আছ নে? অ শুনা পাইছা? হেল্ল'? হেল্ল'? এই মানে। হয় নে নহয়?
কোৱা, আজি মানে তোমাৰ এইটো। চহৰবোৰত কি হৈছে মানে কিবা যেনেকুৱা চব বস্তুবোৰৰ জল্দি জল্দি যায় আছে, তোমাৰ তাত চহৰবোৰত। তোমাৰ অঁ গাঁওবোৰত তুমি এতিয়া চোৱা। চব বস্তু আস্তে, আস্তে, আস্তে চব বস্তুবিলাক ঠাণ্ডা যায় আছে। চহৰবোৰত তোমাৰ, তোমাৰ গমেই নাপায় তোমাৰ, কি হৈ আছে, কি হোৱা নাই, একো গমেই নাপায় আৰু তোমাৰ চহৰবোৰত। সেইটো মই ভাবো মানে, গাঁৱত মানে তুমি ঘৰ লৈ পেলাই ৰাখিব লাগে। মানে গাঁৱত তোমাৰ কি হয় হৈছে মানে অ চহৰটো দে, তুমি থাকা থাকা। গাঁৱতো এটা ঘৰ লৈ থাকিব লাগে, আমাৰ গাঁৱত। মানে তোমাৰ মা -দেউতাই বিয়া আছে, বতলখন মানে গাঁৱে চব ভাল জাগা তুমি মা- দেউতা ৰাখিব কাৰণে। গাঁৱৰ মাটিও ভাল, হাৱাও ভাল, উপাদনো ভাল থাকিব, চহৰত ৰাখিলে তা অ মাটি বিয়া, হাৱা বিয়া, উলটা কিবা বেমাৰ আছে যদি বেমাৰে বনি যাব নে? মই তো ভাবোঁ তুমি মা কিবা বিমাৰ আছে যদি দাৰেক গাঁৱত ৰাখা অধিকাৰি। মানে গাঁৱত ৰাখিলে হাৱাবোৰো ভাল থাকে, মাটিও ভাল থাকে। তাত অলপ জীয়াতকেও মানুহ বেলেগৰ ডাঙৰ হৈ যায়, লাম্বা হৈ যায় মানে। যেনে আগত আমাৰ মানুহ বিলাকৰ জিয়াবলে কিমান দিনলেকে জি আছে। ডেৰশ চাল, এক চাল দুইশ চাল এনেকা। আজিকালি এনেকাও দেখোঁ, তুমি এক চাল, দুইশ চাল দেখা পাইছা।
হয়, হয়। মানে এইটোয়ে আৰু, অ তোমাৰ। পাইছ।
অ' অ' কপা কি কলা?
মানে কি আৰু তুমি ও গইছা। গাঁৱৰ ইমান আ। ঠিক আছিলা, গাঁৱত ইমান এনেকুৱা হয়। হয়' হয়'। নাই গাঁৱৰ আ কি কয়, গাৱঁত না বেছি। চহৰতকে বেছি ভাল গাওঁ হয়। তু মানে তুমি আ স্পেচটো শুনিব পাবা। তোমাৰ আ জাগাটো বেছি হ'ব। আৰু তোমাৰ ছবৰ ফেমিলি একেলগত থাকে। চেহেৰত চেহেটত কেনেকুৱা হয় চবে নিজৰ নিজৰ ৰুম ললে লয় হেহঁতে লগ কৰি থাকে। না পঠাৰ না কিবা গাঁৱত তোমাৰ আহ তোমাক ভালকে মানে একেলগত থাকে, একেলগত খায়। একেলগত এ নিজৰ খেত চবে একেলগত কাম কৰে চবে। এ হা খেল ধেমালি কৰে। এতিয়া মানে আৰু আহ তুমাৰ মানে আহ কিবা ক আ
এ মই কৰা জেগাত তোমাৰ অ মই কৈছোঁ তুমাৰ এতিয়া চহৰবোৰত কি হৈছে তোমাৰ চহৰবোৰত মানে তুমি যেনে এটা মানুহ বেয়া কি হৈ আছে চ তুমি যেনেকা চা চহৰোৰত কি মানুহবিলাক কি আহে গাঁও পৰা মানুহবিলাক আহে চবত দাও বাৰে আহে অ যে তোমাৰ কথা পাতি ভালেই তোমাৰ কথাতি ভ অ অ শুনি পাইছোঁ শুনি পাইছোঁ।
দিয়া দিয়া কথা পাতি ভাল লাগিল, কেতিয়াবা লগ পাম।
হ দে